হেল্ল'
কি কৰি আছা?
মই এনেই আছো। তুমি কি কৰিছা?
অ' মই মোবাইল চাই চাই টাইম পাছ।
বাকী খবৰ ভাল?
খবৰ ভাল ভাল তোমাৰ?
মোৰো ভালে।
নিছ ব'লা ৰাইডত যোৱা ব'লা কেদাৰনাথ চাইডে যাবা? কেদাৰনাথ মাৰদাস আহ।
উত্তৰাখণ্ডৰ কেদাৰনাথ।
এ এ কি বুলি কয় আহ কেদাৰনাথ চলে যওঁ বোলা পুৰা আগে বাইক ৰাইডৰ।
তোমাৰ বাইক আছে?
আছে।
আহ।
কেদাৰনাথ চাইডে বাইকত যদি যায় বাইকত গ'লে তোমাৰ এই মন্দিৰ যাবলৈতো বাকী প্ৰতিষ্ঠতি পূজাত খোজ কঢ়িবই লাগিব। পেকিং।
উ খোজকাঢ়ি যোৱাই ভাল আজি কালিতো তাত কিমান জীৱ জন্তু বিলাক কষ্ট দি থাকে এনে।
অজিকাল কি?
মানে জীৱ জন্তু বিলাকক যে কষ্ট দি থাকে মানুহে। তাত উঠি কেনে আৰু গুচ নগলে যে মাৰে সিহঁতৰ কিমান কষ্ট হয়।
সেইটোৱেটো বিৰাট বেয়া লাগে সেইবিলাক দেখিলে। সেই ঘোৰা বোৰ তাৰ পিছত স গাধবোৰকল পিঠিতে মানুহৰ লৈ লৈ কিনে ইনকাম কৰে খোৱা লোৱা দিয়ে। হলও ঘোৰা কেইটাৰটো বস্ত হয় ন। মন্দিৰ দৰ্থন কৰিব লাগিলে নিজে নিজৰ ভৰি দি মানে যাই খোজকাাঢ়ি যায়
তে দৰ্শন কৰিলে ভগৱানক পায়।
আৰু যিবোৰে নোৱাৰে হেলিকপটাৰ ল'ব লাগে। ইমান যদি ভক্তি পইচা আছে।
পইচা থকা বুলি কয় সেইবিলা মহনুক। ভক্তি বুলি নকয় যদি ভক্তি কৰে কষ্ট কৰি গ'লেহে ভগৱানক পায়। কষ্ট যদি হয় তে ভগৱান দৰ্শন পায় বুলি ম গঠনছ আৰু হয়নে কথাটো।
উম। এইবাৰ কামাখ্যা গৈছা নাই অম্বু বাছি?
গৈছোঁ গৈছোঁ কামাখ্যা যাই মন্দিৰ তুমি গৈছিলা?
অহ। কেনে গৰম ন আৰু ইমান মানুহ হয় বাপৰে।
গৰমতটো হ'বই যি এই গৰমত আহ কি বুলি কয় খালি ভৰি সাত ক পাঁচ কিলোমিটাৰ খালি নহয়।
এ গলে যাব পাৰি কিন্তু ইমান মানে তেতিয়া ইমান ফিল নহয়। ঘৰত আহিহে কষ্টাটো গম পায়।
উম। আমিয়া যাওঁতে বাৰু এইবাৰ ইমান এটা ফিল নহল কাৰণ চৰ্টকাট মাৰি মাৰি গৈছো।
পাহাৰৰ পাহাৰৰ মাজেৰে গৈছা নেকি?
পাহাৰৰ মাজে অ' চিৰিৰে নহয় তোমাৰ এই নদি এক্সিট থাকে এক্সিট আমি এণ্টাৰ কৰিছো মানে শৰ্টকাট মাৰি মাৰি গৈছো আৰু। নহ'লে এণ্ট্ৰি দি যদি যাব লাগে, এই ঘূৰি-ঘূৰি যাব লাগে একখোপা ৰাস্তা। পাণ্ডুঘাট হৈ কিনে।
আমি যোৱাতে আকৌ চিৰিৰে গৈছিলোঁ। এটা দোৱাৰমুখৰ ওচৰৰ এটা ৰাস্তা আছে, চিৰিৰে পুৰা একদম
চিৰি-চিৰিদি গ'লে ভৰি ঠাই-চাই গোটেই বিষাব ধৰে। ক্লিন ৰাস্তা হ'লে বেলেগ কথা।
ছায়া আছে ন' গছৰ ছায়া-তায়া।
এইটো তোমাৰ এই হেৰি আ কি বুলি কয় কামত কামাখ্যা, কিবা এটা আছিল ৰবা পাহৰিলোঁ মই। অহ। এই কিবা এটা অহ, নৰসাং সুৰে বনাইছিলে যে ৰাস্তাটো, সেইটো ৰাস্তাই দি গৈছিলা।
হয় নেকি।
সেইটো ৰাস্তাই হয় চাগে একদম মানে এই দুটা নৰসিংপুৰে বনোৱা ৰাস্তাটো। এতিয়া সেইটো ৰাস্তা দি মানুহে যায়। এই অম্বুবাচীৰ টাইমত হওঁক মানে যেতিয়া মানুহ বহুত বেছি ভিৰ হৈ যায়, সেইটো ৰাস্তা শৰ্টকাট লাগে।
নাই তাত বহুত মানুহৰ ঘৰো আছে তাৰে ঘৰৰ চাইডেৰে সেইটো ৰাস্তাৰে মানে বেছি গৰমো নাপায় আৰু পুৰা বতাহ আহি থাকে ছা-ছা ছাহ পায় তাত।
সেইটোতো সেইটোৱে সেই ৰাস্তাটোত অজগৰ সাপ, বাঘ-চাগ চব ওলাই কামাখ্যা পাহাৰত যে। বাঘ আছে গম পোৱা?
তাত নোলায় অহ, তাত মানে মানুহৰ ঘৰ আছে ন' সেইটো মানে পা পাব্লিক এৰিয়া টাইপ, জংঘলৰ মাজেৰে নহয়তো।
তে' নহ'লে নাই তেতিয়া হ'লে। আছে কিন্তু তাতে কামাখ্যা পাহাৰত বাঘ আছে।
মই মানে শুনিছোঁ এইটো কথা আগতে।
অহ। আৰু কামাখ্যাত বহু কেইটা মন্দিৰ আছে গৈ পাইছানে নাই?
মই অকল কামাখ্যাটোত গৈছোঁ, ভূৱনেশ্বৰীত গৈছোঁ, বগলাত গৈছোঁ। আৰু বাকী কেইটাত যোৱা নাই।
ভুৱনেশ্বৰীতো কোনখিনিত আছে নো? মই বাকী বগলা আৰু কামাখ্যাতে গৈ পাইছোঁ।
এইটো বগলাটো এৰি গৈ চিধা-চিধি গৈ, গৈ, গৈ, গৈ, একদম লাষ্ট। লাষ্ট মন্দিৰ সেইটোৱেই আৰু তাৰপিছত কামাখ্যাৰ ৰাস্তাটো শেষ হয়। সেই শেষৰলৈকে শেষৰটোতে মানে ভূৱনেশ্বৰী টেম্পল হয়। তাৰ পৰা গোটেই গুৱাহাটীখন দেখা পায় আৰু এই নতুন ব্ৰ্ৰীজখন যে খুলিছে সেই বীজখনো দেখা পায় ভুৱেনিশ্বৰি টেম অহ তাতে ভুৱনেশ্বৰ এটা বেয়া চহৰ আছে, তাতে চব এই ভাং খোৱা ভাং ভাং খোৱা মানুহবোৰ চব তাতেই থাকে বহি দিনটো। তাতে মানে সেই আৰু এইটো ভগৱানৰ প্ৰসাদ আৰু প্ৰসাদ হিচাপে তাতে খাব যায়। তাতে পায় সেনেকুৱা টাইপ। আমি যাওঁতে তাতে শুনিছিলো মই পকাতে শুই-শুই কেনে তাতে গোটেই ভাংৰ গোন্ধ ওচৰে পাজৰে চবেই খাই আছে।
কেতিয়া গৈছিলা?
কামেখ্যা অম্বুবাচিত যাওঁতেই গৈছিলোঁ।
অহ, হয় নেকি? মোকো লৈ যাবা কেতিয়াবা। লগ ধৰিবা
ঠিক আছে যাম দিয়া
ভূৱনেশ্বৰীত কিন্তু হেৰি কি বুলি কয় খোজকাঢ়ি গলে কষ্ট হয় কাৰণ কামাখ্যাৰ পৰা আৰু দেৰ কিলোমিটাৰ নে এক কিলোমিটাৰ হয়
ওপৰত ন একদম
হা হা একদম ওপৰ ওৰ বাকি হেৰি আ মই এতিয়া এই হনুমান মন্দিৰ যাব ওলাইছো ৰবা
হনুমান মন্দিৰ কৰ হনুমান মন্দিৰ
তে উওলুবাৰী উলুবাৰীটো যাই আহো মানে বাইদেউ আহি আছে বাইদেউ মাতিছে বিশ কৰি
মেগজনৰততো যাব পাৰাাতো
নাই বাইদেউ চান্দমাৰিব আহিব ন সেইকাৰণে চান্মাৰীৰ পৰা ওচৰ হ'ব লাচিত নগৰ সেনেকে সোমাই দিব বাই
আগতে গৈ পাইছা নাই তাত
তাতে এনে ৰাস্তাৰ কাষৰ পৰা ম মনতে একবাৰ এনে আশীৰ্বাদটো লওঁ কেতিয়াবা কিন্তু এনে যাই পোৱা নাই ভিতৰলৈকে আজি যাম
ময়ো দেখাও পাইছো বাৰু কিন্তু এনে গৈ পোৱা নাই তাত বহুত কেইটা মন্দিৰ আছেতো এনেকুৱা গণেশ ম অ
দুবাৰীছে নেকি মই মই অকল সেইটো হনুমান মন্দিৰটো দেখাছো ভিতৰত আছে মন্দিৰ উলু গাড়ীৰ ব্ৰীজখনৰ তলত তলেদি যায় সেনেকেই যা যাব পাৰি
হাজো মন্দিৰত গৈ পাইছা নাই মাধৱ মন্দিৰত
মাধৱ মন্দিৰত যোৱা নাই
তাৰে সেইখন পাহাৰতে পাঁচটা মন্দিৰ আছে কেদৰেশ্বৰ কেদনশৰ পোৱা আৰু দীৰ্ঘেশ্বৰী আৰু গণেশ মন্দিৰটো চবেই যোৱাতে দেখাই পায় হাজোৰ ভিতৰত আৰু এইটো মাধৱ মন্দিৰটো এইবাৰ বৈ তাত যোৱাত মই গোটেই কেইটা মন্দিৰত
গট গদাৰ
আৰু পুৰা পাহাৰ পুৰা মানে জংঘলৰ মাজেৰে একদম ৰাস্তাবোৰ সৰু সৰু আৰু পুৱামক্কা ৰাস্তাটো ডাঙৰ কিন্তু কিন্তু কেইডাৰ ৰেষ্টৰে ৰাস্তাটো সৰু কিন্তু বহুত ওপৰত উঠিব লাগে
বম্পেশৰ
যাই ভাল লাগে পুৰা সেউজীয়া সেউজীয়া পৰিৱেশ
পাৰি
উম
অ অ বাকী হেৰি বুলি কয় অ তাতে মানে এইবাৰ মন্দিৰ গোটেই ঘূৰিছে আৰু ন হাজৰ
অ' তাৰে চব ঘুৰিছো অজৰ ক'ব গ'লে এতিয়া আৰু বাকী থাকাই নাই গোটেই ঘূৰাই গ'ল হাজৰি।
ধৰিবা হাজৰি পিনে গলে মই বাৰু কালি মানে যাম এবাৰ। কালি সিপিনে হাজহয় যাম। এই অলপ অ' ৰিলেটিভৰ ঘৰত যাব লগা আছে।
অ' স্কুটিলৈ ওলাবা তেতিয়া বেছি ভাল লাগে।
তি বতাহ খাই খাই বতলীয়া বতাহ হ।
গৰম হ'লেও যে বহুত গৰম।
সেইটো হয়। মৰ মত।
এনে হাজোৰ মন্দিৰবোৰত যাব পৰা তাত সেইকাৰণে বহুত শান্তি লাগে। আৰু চ'ব ওপৰতে আছে ন পাহাৰৰ ওপৰত। চিৰিদেও যাব লাগে।
স বাগে ন।
গোটেই কেইটা মন্দিৰ ক'ব গ'লে হা ওপৰতে আছে পাহাৰৰ হলেও তাত চিৰি আছে।
চিৰি চিৰি আছে ন গোটেই।
অ'। আৰু মাধৱ মন্দিৰতো জানাই তাত কাছো আছে ডাঙৰ ডাঙৰ মাছ আছে।
অ' কাছক ল খোৱাই পাইছ নে আজিলৈকে?
অ' দিওতো পপকন খায় আৰু কিবা কিবি খায়।
অ' অ' বি অ' অ'। ছাগলী লাভাৰবোৰেতো ছাগলী বিৰাট ভাল পায় হয়নে।
উম, হম।
উম।
আৰু হেৰি হ হৰগৌৰী হৰগৌৰী মন্দিৰত গৈ পাইছা নাই?
শৰগত যায় মই হাজোতাইদেৱ মন্দিৰ এটাতো যোৱা নাই আজিলৈকে।
আৰু গৌৰী মন্দিৰতটো হেৰি নাম শুনা পাইছা দমদমা নহয় নহয় অ' হয়।
দমদমা দমদমাৰ নাম শুনা পাইছো।
দম ধমাৰ পৰা পুৰা এটা ৰাস্তা পাই যায় ন চিধা কৰি তাত আছে ঘৰগৰি মন্দিৰ। তাতে এটা শিল আছে সেইটো মানে নিজে নিজে ডাঙৰ হৈ আছে।
ধিৰে ধিৰে ডাঙৰ হৈ আছে।
অ' আৰু মানে সেইটোৰ কাৰণে জাগা মানে বহলাই থৈ দিছে। যিমান জ জাগা বহল কৰি থয় সিমানে শিলটো মানে ডাঙৰ হৈ যাই আছে।
আচ্ছা মানে স্পিৰিচুৱেল জেগা একদম মানে ভক্তিমূলক জেগা। বা তাৰ ৰহস্য় আছে সেইকাৰণো খিলটো ডাঙৰ হৈ যায় আছে। অ' বুজিছোঁ। যাব লাগিব ৰবা যাব লাগিব ৰ'বা লৈ যাবাচোন এবাৰ। কৰিবা।
অ' নিউনিয়াৰ আৰু তাৰে পুৰা যোৱা ৰাস্তাতো বহুত ধুনীয়া। চাইডে চাইডে গোটেই পথাৰ আৰু পুৰা মাজ ৰাস্তা তদি পুৰা ধুনীয়া। আকাশবোৰ দেখা পায়। পানী ৰোৱাল জলত সেউজীয়া সেউজীয়া পৰিৱেশ।
অ', অ'তুমি স্কুটিৰে গৈছিলা নেকি?
অ' মই বাইকত গৈছিলোঁ।
আছা ঠিকেই আছে।